অ', কেনে আছা?
অ'
মই ভালেই দিয়া। তুমি কেনে আছা? ময়ো, ভালে-ভালেই। আজি তোমাক এটা সবৰ দিবলৈ ফোন কৰিলো।
অ', কি খবৰ? কথাটো শুনোচোন!
মই যে কৈছিলো, মোৰ যে দাদাৰ বিয়াৰ কথা চলি আছিলে! সেইটো মানে, বিয়া আজি ঠিক হ'ল। অ' বহ্ত ভাল কথা দেই! অ' সেইয়ে। এতিয়া ঘৰত পুৰা বিয়াৰ কাৰণে কথা চলি আছে আৰু। বিয়াত কি কৰিম, কি নকৰিম, তাৰে বস্তুৱে কথা পাতা আৰু। চলি আছে আৰু সেয়ে
ন, মই বুজিব পাৰিছো। নিশ্চয়ে, চবে খুব ব্যস্ত থাকিব এতিয়া।
উম - উম! সেইয়ে প্ৰতিদিন নতুন- নতুন কাম ওলাই যাব আৰু এতিয়া।
অ', পিছ্! যে বিয়াখন! অ' কেতিয়া হ'ব?
বিয়াখন অহা মাহত আছে। অহা মাহৰ তোমাৰ একৈশ তাৰিখে। বেছি সময় নাই!
অ' ভাল - ভাল।
অ সেয়ে বেছি সময় নাই কাৰণে এতিয়া মানে তোমাক জনালো এনেকৈ নিমন্ত্ৰণ দিলো বাকী এবাৰ তোমাক ঘৰত যাম বাৰু চিঠি দিব
অ হ'ব বাৰু মইতো আহিমেই বাকী চাই লওঁ ঘৰৰ মানুহ বোৰে আহিব নিশ্চয় যদি ব্যস্ত
াৰ নাথাকে অ সেই মানে ঘৰত এবাৰ চিঠি দি আহিলে অলপ ভাল লাগে ত সেইকাৰণে কবা যোনদিনা তোমাৰ চব ঘৰৰ মানুহ সেনেকে থাকিব তেতিয়া মই চিঠিটো দি যাম আৰু
অ কম বাৰু উম আমি থাকোৱে পিছে তুমি যিদিনা ওলোৱা একেদিনতো মানে চিঠ বিলাতে যাব চাগে তোমাৰ
উম সেই বেছি দিন নাই যে সেইকাৰণে মানুহ বহুত মাতিব আছে সেইকাৰণে সেই আৰু জল্দিি এইটো কৰা চিঠি বিলোৱা বস্তুটো খতম কৰি পেলাই আকৌ বেলেগ বেলেগ বস্তুটো লাগিব আছে মানে
উম উম বুজিছো বুজিছো কিবা সহায় লাগিলে মোকো কবা মই
োক কবা মই যিহেতু ইমান দিনৰ পৰা তোমাক জানো ন অ অ ধন্যবাদ ধন্যবাদ সেইটো আৰু বাকী উ আহিবা মানে জল্দিিক থৈ আহিবা অলপ বিয়াৰ দিনা
অ
অ আহ আহিম পিছে বিয়ো হৈ থাকিব উ দাদা আৰু বৌ লগ কেনেকে পালে অ সেইটো কোৱাচোন অ নাই সেইটো মানে চাব গলে সেইটো ভগৱানে মিলোৱা বুলিয়ে কব লাগিব কাৰ মোৰ দাদা আৰু বৌ দুয়োটাই মানে এখন বিয়াত নিমন্ত্ৰণ পাইছিলে তহে নি নিমন্ত্ৰণ দিওঁতে সিহত তে জোৰোণতো মাতিছিলে মানে বিয়া ঘৰে ত' তে দুয়োটাই নিজে নিজে ভাবিছিল আৰু যে জোৰণত যাম জানো ডাইৰেক্ট বিয়াত গ'লেই হ'ল ন ত জোৰণত তাৰ পিছত যাও নাযাও কৰি এইফালে দুইোটাই গ'ল আৰু মানে ভাবি ফালে যে হ'ব আৰু এনে যাম সেইখিনিয়ে ভাবিছিলে তেতিয়া মোৰ দাদাই মানে উ দূৰৰ পৰা এটা এজনী ছোৱালীক দেখিলে আৰু মানে ভাল লাগিলে ত দাদাই অলপ সোধ পোছ কৰিলে যে কোন হয় ছোৱালীজনী কেনেকুৱা কি কথা ত' সেনেকে তাৰপিছত দাদাই ফেচবুকত সেনেকে মেছেজ দিলে আৰু লাহে লাহে অলপ কথা পাতিলে আমাৰ মাহঁতকো প্ৰথম পৰাই জনাইছে দাদাই যে এটা ছোৱালী এনেকৈ এজনী ছোৱালীক প পচন্দ কৰিছে বুলি তাৰপিছত আৰু লাহে লাহে কথা হৈ ফালে তাৰপিছত দুয়োজন পৰিবাৰ একেলগে মিলি ফালে আজি বিয়াত ত মানে ঠিক কৰিলে আৰু ভালকৈ শি ভাল লাগিল কথাবোৰ মানে আজিকালি এনেকুৱা মানে বহুত কম হয় মানে প্ৰথমে প্ৰেম তাৰ পিছত বিয়া উ সেয়ে আৰু উম তুমি তুমি এটা কাম কৰিবা তুমি আহ বিয়াৰ আগে আগে এই জেতুকা লগাই ন মেহেন্দদি উম সেই তেতিয়াও আহি যাবা তুমি গো েইনে আহিবা আৰু অ অ আহিম অ সেই বিয়াৰ দিনাও আহা জোৰোণৰ দিনাও আহা আৰু পাছত যে সেই পাৰ্টি এটা ৰাখে ন ৰিচেপশ্যন অ উম সেই সেই তাতেও আহিবা
উম মই আহিব লাগিব দেই আগে
উম সেয়ে সেইকাৰণে তোমাৰ এবাৰ ঘৰত যাই তোমাৰ মাৰ লগত সেনেকে কথা পাতি চালে তেতিয়াহলে আৰু ভাল আৰু ন তেতিয়া তোমাৰ মাকো সোধা হৈ যাব তোমাৰ মায়ে তেতিয়া কব যে তুমি আহিব পাৰা নে নোৱাৰা ন
মা বাৰু একো নাই তেওঁতো যাবই কব আমাৰ ইমান ভাল বন্ধুত্ব যেতিয়া তোমাৰ হেল্পো হৈ যাব ন ভালেখিনি তোমাৰ হেল্পটো কৰিব লাগিব মই মানে সহায়টো কৰিব লাগিব মই
হুম হুম হুম হুম আৰু মানে সেই আৰু এতিয়া ব্যস্ততাৰ মাজত এতিয়া এইকেইদিন ইমান আৰু বৰ্তমান মোৰ পাৰে তোমাৰ লগত কাৰণ বহুত কাম বাকী আছে মানে
বুজিছো মই হ'ব তাৰ মাজতে আমি অলপ চলপ মানে অ সহায় কৰিলে একেলগে মানে কথা পাত তিব পাৰিম তেতিয়া অলপ মনটোও ভাল লাগি থাকিব যিহেতু বিয়াৰ বত ৰ ন অলপ মানে ভাল হৈ থাকিব লাগে সকলোৰে মনতো
উম উম উম সেয়ে বিয়াৰ চিঠি বিলোৱাৰ আগত বিয়াৰ চিঠি চপাব যাবও আছে মানে
অ অ বহুত খিনি কাম আছে প্ৰেম মানে চপোৱা হোৱাই নাই ন এতিয়ালে
নাই আজিয়ে মানে তাৰিখটো ঠিক কৰিলে ন ত সেইকাৰণে চাব গলেহে আৰু অ অ পিছে হুম
অ মানে কেনেকোৱা অ চিঠিখনন বনাইছে দেখাবাচোন মোক
অ অ নিশ্চয় যেতিয়া আমি চিঠি চপাব যাম তেতিয়া তোমাক এখন কি কয় ফটো মাৰি তোমাক পথাই দিম ভাবিছো যে এনেকোৱা বেছি ৰমক চমক নকৰো বগাৰ লগত ৰঙা বা বগাৰ লগত এনেকোৱা মুগা ৰং সেনেকোৱা টাইপে কৰিম
অ ভাল লাগিব দেই মানে আধাৰণে বহুত ভাল লাগে ৰমক চমক হ'লে অলপমান মানে বেছি হৈ যায়
ইমান মানে বেছি হৈ যায় উ উ বাপৰে ভাবি চালেতো বহুত কাম আছে মই
শুনিছানে শুনিছ নে
শুনিছনে অ অ শুনিছো তুমি শুনিছা
অ অ এতিয়া শুনিছে দিয়া মানে নেটৱৰ্কটোৰ আজিকালি ইমান অসুবিধা দিয়ে
অ এই কি ক'বা আৰু পইচা ইহঁতে ৰিচাৰ্জৰ সময়ত ল'বহে জানে বাকী যে এইবোৰ কিমান আৰু প্ৰব্লেম দিগদাৰী হৈ থাকে চবত, সেইবোৰক গুৰুত্ব নিদিয়ে সিহঁতে।
কি? কবা আৰু এইবিলাক অসুবিধা তুমি এতিয়া মাথাত নলবা তোমাৰ মানে বহুত কাম আছে এতিয়া, বিয়াৰ কাৰ্ড লৈ পানে আকৌ, অ কিমান কি কি আছে।
সেইয়ে, কাপোৰ চিলাব দিবও আছে মই বিয়াৰ কাপোৰ। কেইযোৰ কিনি থৈছিলো বাৰু কাৰণ বিয়া হ'ব বুলি গম পাইছিলো ন।
অ অ।
নাছিলো এতিয়া চিলাবও আছে এক। মাহৰ ভাল চিনাকি এজন আছে তেওঁ তাতে দিম বুলি। বুলি ভাবিছ দিব আৰু মোৰ মেলা চাদৰ ত' তেই দিম বুলি ভাবিছো।
অ ময়ো।
অ ময়ো কিবা এটা চিলাব দিব লাগিব দেই, পিছে কিবা, হেৰি আজিকালি বহুত অ ড্ৰেছ ক'ত ওলাইছে নহয়, বহুতে মিলাই মিলাই পিন্ধে অ তোমালোকে কিবা ভাবিছা নেকি? আমি। সেনেকৈ, সচাই কওঁ যদি সেনেকৈ, ভাবা নাই কিন্তু ভাবিছো যে জোৰোণৰ দিনা চবে হালধীয়া ৰঙৰ কাপোৰ পিন্ধিম।
অঅঅ। অ সেইটো ভাল লাগিব কিন্তু।
উম বাকী কেইদিন এনেকুৱা একো ভবা নাই, কাৰণ চবটো মিলাই মিলাই পিন্ধা সিমান সহজ নহয়, চবৰ তাত সেনেকুৱা কাপোৰ থাকিবও লাগিব ন।
উম। উম্ হয় হয় মই এতিয়া ভাবিব লৈছো, মানে কিমান ময়ো কিবা কিবি চিলাব লাগিব, মানে মিলাই মিলাই পিন্ধিব লাগিব ন।
অ অ বাকি ইমান মিলাব নালাগে সেই যোৰত। নৰ দিনাই হালধাই মিলাম বুলি ভাবিছো আৰু আমি, বাকী আৰু কি আৰু বাকী কেইদিন মিলালে কাপোৰো থাকিব লাগিব, মোৰ নিজৰে সিমান কাপোৰ নাই।
ঠিকে কৈছা বাৰু কিন্তু আছে তেতিয়া মোতকেতো বহুত আছে দিয়া তোমাৰ। সেই এইটো আৰু এনেকে কব নোৱাৰি যে কাৰ বেছি কাৰ কম। আছে কিন্তু সেই আৰু চাব গলে। গম পাইছাই ন যে মানে, এ যিমান হলেও নোকোলাই, সেনেকুৱা টাইপ এটা কথা হৈ যায়।
অ সেই
অ সেইটো হয় বাৰু আমাৰ ছোৱালী মানুহৰ কিমান কি লাগি থাকে। এই মেখেলা চাদৰ, এই ফ্ৰক, এই চোলা পেন্ট আৰু চুইজাৰ পাতি আছেই। সেইয়ে। বহুত কাপোৰ, বহুত ধৰণৰ কাপোৰ আছে। আৰু এতিয়াতো এতিয়া মোৰ দাদাৰ বিয়া ন, বিয়া বুলি কলেতো আৰু অলপ ভালকে সাজিবই লাগিব।
আহ ঠিকেই কৈছা।
বাৰু মই এই মোৰ আৰু অলপ কাম আছে মানে, কবাত যাব লগীয়া আছে, মই তোমাক পাছত কৰি আছো দিয়া।
অ অ ঠিক আছে দিয়া তুমি আজৰি হলে মোক অঁ ফোন কৰিবা।
উম উম দিয়া দিয়া হ'ব দিয়া থৈছো দিয়া হা।
অ অ দিয়া ।